অ শুনিছা? উম কি কৰিছা?
এনেই বহি আছিলো। তুমি?
মই এনেই শুই আছিলো ৰবা।
উম মইয়ো এই শুই মেলি উঠি পেলাই বহিছো হে।
অ হয় নেকি?
হয়।
উম বাকী খবৰ কেনেকুৱা?
বাকী কি খবৰ আছো দিয়া। তোমাৰ কোৱা?
উম মোৰো ভালে আৰু বা আছো আৰু।
উম বাকী ঘৰৰ ফালে?
অ ঘৰৰ ফালেও আছে আৰু। তোমালোকৰ?
উম আমাৰো ভালে ৰ'বা।
অ এতিয়া কলেজ বন্ধ ন তোমালোকৰো?
উম উম বন্ধ আমাৰ, মানে গৰমৰ বন্ধ দিছে ৰবা।
অ।
উম বাকী আজি বৰষুণৰ বতৰ কি কৰি আছিলা?
বৰষুণৰ বতৰ এনেই ৰবা, কিনো কৰিম শুইয়ে আছো দিনটো। মানে কাম চাম কৰি উঠি আৰু।
অহ।
তুমি?
উম মইয়ো আৰু সেয়ে কৰিম বৰষুণৰ বতৰ। ভাত পাত হৈ খাই লৈ শুই আছো।
উম তাকেটো মানে বাহিৰত কতো ওলাই যাব নোৱাৰে আৰু বাকী একো কৰিব মন নাযায় দিয়াচোন এনেকুৱা বতৰ হৈ থাকিলে।
তাকেই।
উম বাকী এতিয়া উম কোৱাচোন
অ কোৱাচোন কিয় বা ফোন মাৰিলা ইমান দিনৰ মূৰত?
মইও এনে আছিলো ৰবা সেইকাৰণে অকমান তোমাৰ লগত উম মানে কথা পাতো বুলি ফোন কৰিলো।
অহ কোৱাচোন কি কোৱা কথা পাতিলা
মই এনে আমাৰ অকমান বিদ্যয়ালয়ৰ স্মৃতিৰ ওপৰতে কথা পাতো নেকি। ইমান দিন মানে বহুত দিন হ'ল দিয়াচোন স্কুললৈ যোৱাও নাই বা একো কথা বতৰাও হোৱা নাই লগৰবোৰৰ লগত ইমান- স্কুলৰ বিষয়ে।
হয় হয়, সেয়াই আৰু স্কুলৰলৈ মনত পৰিছে মানে।
হয় হয়, ঠিকেই কৈছা, স্কুললৈ বহুত বেছিয়ে মনত পৰে দিয়াচোন। তোমাৰ পিছে মনত পৰে নে?
পৰে, কিয় নপৰিব কাৰণ স্কুলৰ স্মৃতিবোৰ বহুত মধুৰ আছিলে আৰু কেতিয়াও পাহৰিব নোৱাৰে দিয়াচোন।
হয় হয়, তুমি ঠিকে কৈছা দিয়াচোন। আচলতে স্কুলৰ দিনবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোোৱে যিমান যি হ'লেও আমাৰ স্কুলৰ দিনবোৰ শেষ নহয় কেতিয়াও মানে। উমঁ' ভাবি ভাবি এতিয়াও শেষ কৰিব নোৱাৰো সেই সময়বোৰ যে কিমান জল্দি শেষ হৈ গ'ল।
হয় হয় হয়, সেইয়াই আৰু মানে-
স্কুলত থাকোঁতে মানে এনেকুৱা লাগে যে সময় পাৰ নহয় মানে ক্লাছৰ সময়ত তেনেকুৱা লাগে ক্লাছটো কেতিয়া শেষ হ'ব কেতিয়া শেষ হ'ব কিন্তু এতিয়া সেই আগৰ মানে আগৰ নিচিনাকৈ আকৌ পঢ়িব মন যায়। নিজৰ বন্ধু বিলাকৰ লগত সময় কটাব মন যায় ক্লাছৰ মাজত। উৎপাত কৰা, শিক্ষক-শিক্ষয়ত্ৰী গালি মানে সকলোবোৰ মনত পৰে দিয়াচোন।
হয়, তুমি ঠিকে কৈছা দিয়াচোন। সেই দিনবোৰ আমি আহ' কেতিয়াও পাহৰিব নোৱাৰো। আচলতে তেতিয়াতো এনেকুৱা লাগিছিল যে স্কুল খনৰপৰা কেতিয়া পাৰ হ'ম, কে তিয়া নতুন কলেজ য' যাম। সনেকুৱা লাগিছিল। কিন্তু এতিয়াহে বুজিছোঁ যে মানে যিমান ডাঙৰ কলেজ নহওক বা যিমান ভাল কলেজে নহওক, কেতিয়াও স্কুলৰ দৰে হ'ব নোৱাৰে।
তাকে, সেই আৰু মানে আগৰ নিচিনা মানে শিক্ষক-শিক্ষয়ত্ৰীৰ বিলাক নাই দিয়াচোন। কলেজত সেইবিলাক পোৱা নাযায় শিক্ষক-শিক্ষয়িত্ৰী বিলাকৰ মানে মৰম। তাৰপিছত, মানে সকলোবোৰ।
হয়, তুমি ঠিকে কৈছা। তেওঁলোকে আমাক যেনেধৰণে মৰম কৰিছিল, শিকাইছিল। বা কেনেদৰে ভাল মানুহ হ'ব লাগে বা কিবাকিবি। তেওঁলোকে মানে কিতাপ- পৰ পঢ়োৱা বস্তুখিনিৰ বাহিৰা মোক বাহিৰা জ্ঞানো বহুত খিনি দিছিলে। সেই ম' সেই কাৰণে আমি এতিয়া মানে আচাৰ-ব্যৱহাৰো বহু খিনি জনা হৈছোঁ ডাঙৰৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, ক'ত কেনেদৰে কথা পাতিব লাগে।
হয় হয়। ক'বলৈ গ'লে মানে সেই স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী বিলাক মানে আমাৰ মানে মা-দেউতা বুলি ক'ব পাৰি দিয়াচোন মানে আমাৰ দ্বিতীয়জন মা-দেউতা বুলি ক'ব পাৰে। কাৰণ তেওঁলোকৰ যি আমাৰ প্ৰতি মৰম ভাল পোৱা বা যি আমাক তেওঁলোকে জ্ঞান দিছিলে সেই সেইসমূহ মানে কেতিয়াও পাহৰিব নোৱাৰে, অ-অতুলনীয় আছিল দিয়াচোন সেইবিলাক।
উমঁ' তুমি ঠিকে কৈছা। সেই দিনবোৰ আহ' কেতিয়াও পাহৰিব নোৱাৰো স্কুলৰ বা ফিল্ড খনে হওক বা ক্লাছৰুম বোৰ হ'ল আ' হ'লেও মানে সিদিনা কেইদিনমান আগতে আমি উমঁ' লগৰ কেইজনমান মিলি মাৰ্কশ্বিট আনিব গৈ ছিলোঁ স্কুলত। তাৰে পিছত এতিয়া আমি নিজৰ ৰুমটোত গৈছিলোঁ এবাৰ, ইমান মানে তেতিয়া একদম বেয়া লাগি যায় যে আগতে এই ৰুমটোত আমি বহিছিলোঁ বা আমি পঢ়িছিলোঁ। এ এতিয়া তাত বেলেগে পঢ়ে ত' সেইবোৰ কথা ভাবিলে বহুত বেয়া লাগে বা আমি যে বেঞ্চ ত বহু কিবা কিবি লি খিছিলো, একেলগে খাইছিলো সেই সকলোবোৰ স্মৃতি বহুত মনত পৰি যায় দিয়া।
হয় হয় বিদ্যালয়ৰ হম মানে বিভিন্ন অনুষ্ঠান সমূহৰ লগতে মানে বাৰ্ষিক খেল তে ধেমালি তাৰপিছত বাৰ্ষিক বিজ্ঞান দিৱস। এই সেইসমূহ খুব ভাল লাগে দেচোন এনেকে বাৰ্ষিক দে আমি মানে বাৰ্ষিক মানে যেতিয়া মানে বাৰ্ষিক খেলা হৈছিলে তেতিয়া আমি মানে বিভিন্ন প্ৰতিযোগিতাত মানে প্ৰতি যোগিতা কৰিছিলো আৰু মানে ধৰি লওক কুইজে হওক বা দৌৰা খেলা হওক। বা এই কুইজ টো খুব মানে বেলেগ ধৰণে এটা মানে সে আছিল দিয়াচোন, কাৰণ কুইজত নিচিনা কেতিয়াও খেলে-বেলে হ'ব নোৱাৰে কাৰণ কুইজত আমি সকলোৱে বহুখিনি জ্ঞানো পাও তাৰপিছত, মানে এটা কম্পিটিচন থাকে আৰু যে আমি হাতত কেতো জান, মানে ক'ব লাগিব তেতিয়া আমি ফাৰ্ষ্ট আহিম বা ছেকেণ্ড আহিম ত' সেইবিলাক দিনবিলাক বহুত মানে ভাল আছিলে, এতিয়া দিনতকৈ ক'বলৈ গ'লে।
হয়, ঠিকেই কৈছা বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰে পা তিছিল মানে বা আমিয়ে যেতিয়া নাইন বা টেনত আ পালো তেতিয়া আমি সৰস্বতী পূজাই হওক বা টি চাৰ্ছ ডে'ই হওক বা বেলেগ ধৰণৰ ফাংচন বোৰ আমি তেনেদৰে পাতিছিলো। ক্লাছ নাইন-টেনততো উ তেই ভাল লাগিছিল তেতিয়া যোনবিলাক আমি সেই এ স্কুলত পঢ়া টাইমখিনিৰ বাহিৰেও আমি বহুখিনি কাম কৰিবলৈ গৈছিলো বাত কিবা কিবি কাৰণত স্কুলত গৈ পেলাই আমি মানে বহুত লগৰ বোৰৰ লগত বা আ শিক্ষক-শিক্ষয়িত্ৰী স কলৰ লগতো বহুত ফূৰ্তি কৰিছিলো সেই সময়খিনিত। এতিয়াও সেই দিনবোৰ বহুত মনত পৰে দিয়াচোন।
হয় আৰু অ' সেই আমাৰ বন্ধুসকলৰ যি মানে বন্ধুত্ব আছিল আমাৰ বন্ধুসকলৰ লগত এ সেইবিলাকো খুব মানে উম দুখ লাগে দিয়াচোন এতিয়া আগৰ নিচিনাকৈ আমি সময়ে নাপাও আজিকালি স কলো আজিকালি নিজৰ নিজৰ কামত ব্যস্ত তাৰপাছত সেইয়ে আৰু মানে সকলোখিনিয়ে চব ব্যস্ত হৈ পৰিছে আৰু আগৰ নিচিনাকৈ সময় কটোৱা বা বেঞ্চত বহি পেলাই আমি কথা পাতা এ সেইদিনসমূহ মানে এতিয়া ভাবিলেই খুব মনত পৰে আও
হয় তুমি ঠিকে কৈছা বা আমি যোনবিলাক লগৰবোৰৰ লগত ত মানে স্কুলৰ লগৰবোৰো আমাৰ কাৰণে বহুত মূল্যৱান আছিল দিয়াচোন এতিয়া আৰু সেনেকোৱাবো লগৰ পোৱাই নাযায় সেইবিলাক দিনবোৰৰ লগতে যোনবিলাক লগৰ আছিল আমাৰ সেইবোৰো বহুত বেছি আমাৰ কাৰণে উ গুৰুত্বপূৰ্ণ আছিল আমাৰ জীৱনটোত এতিয়া সেনেকোৱা লগৰ আমি যিমান বিচাৰিলেও নাপাও সেই একেলগে খেলা ধূলা একদম সৰুৰ পৰা এতিয়া ডাঙৰ হোৱালৈকে আমাৰ লগত দহ বছৰ বাৰ বছৰ যোন কেইজন এ একেলগে আছে আমি তেওঁলোকক ইমান সোনকালে পাহৰিবও নোৱাৰো
হয় হয় আৰু সেয়ে আৰু স্কুলৰ শেষৰ দিনটোলৈ খুব মনত পৰে সিদিনা মানে শেষৰ দিনাখন আৰু মানে আমাৰ সকলো বন্ধু বান্ধৱী সিতেৰ পাহৰ মানে একেবাৰ মানে বিদায় দিছিলো এনেকুৱা হয় যে বহুত কম বন্ধু আমি একেলগে মানে এখন কলেজত পাওঁ দিয়াচোন সেইটো আমাৰ সৌভাগ্য লেম পাম আৰু কিন্তু আমি ব বনধৱী আমি ত মানে স্কুলৰ সেইদিনাখনে এৰি থৈ আহিছিলো সেইদিনাখন অৰ দিনটো মানে মনত পৰিলে খুব বেয়া লাগে আৰু শিক্ষয় ক্ষয়িত্ৰী বিলাককো মানে মনত পৰে
হয় তুমি ঠিকে কৈছা দিয়াচোন শেষৰ দিনটোলৈকে বহুত বেছি মনত পৰে বা বহুত খিনি বেয়াও লাগে তেতিয়া আমি আ মানে এতিয়াতো লগৰ আ আধা আধি আমাৰ বেলেগতে বা দুই এজনকহে আমি একেখন কলেজত বা আমাৰ যদি ঘৰৰ ওচৰত থাকেতে তেওঁলোকক আমি লগ পাওঁ বাকীতো যিমানবোৰ আছে আমাৰ বহুত দূৰ হৈ গৈছে আমাৰ পৰা বেলেগ বেলেগ কলেজ বেলেগ বেলেগ সেই আৰু এতিয়া লগ পোৱাতো মানে যিহেতু সবৰে আৰু নতুন নতুন কলেজত গৈ নতুন বন্ধু বান্ধৱী বনাই বা পঢ়াৰো এ টা কলেজৰ সেই এ স্কুলৰ পৰা ওলাম কলেজৰ পঢ়াখিনি অকমান বেলেগ হয়তো সেই পঢ়া খিনিৰো গুৰুত্বতটো বহুত বাঢ়ি যায় সেইকাৰণে চবে ব্যস্ত হৈ যায় দিয়া চুন নিজৰ জীৱনতো ইমান আ লগ পোৱাও নাযায় আগতে কৈছিলো দিয়াচোন আমি যি তিয়া স্কুলত আছিলো যে একেলগে পঢ়িম পিছতো একেলগে থাকিম একেলগে কবাত কবাত যাম কিন্তু সেইবোৰ কেতিয়াও ত নহয় আৰু পিছত যেতিয়া কলেজ পাই যাওঁ
হয় হয় হয় সেয়ে আৰু মানে আমাৰ প্ৰাৰ্থনা কৰা সময় মানে প্ৰাৰ্থনা সভাখিনি তেতিয়া যেতিয়া আমি একেলগে সকলোৱে উম প্ৰাৰ্থনা গাইছিলো তাৰ পাছত কোনোবাই মানে মহৎ লোকৰ বাণী কৈছিলে অ সেনে দৰে আমাৰ সেই দিনবোৰ মানে খুব মনত পৰে দিয়া ছোন আৰু ক'বলৈ গ'লে বন্ধু বান্ধৱীৰ মূহুত মানে উ মানে যিটো আমাৰ মানে মুহূৰ্ত মানে আমাৰ যিটো আমি বন্ধু বান্ধৱী যি মূল আমি সেই স্কুলতেই শিকিছিলো দিয়াচোন কাৰণ আমাৰ স্কুলীয়ে আমি শিকাইছিলে বন্ধুত্ব কি ত সেনেদৰে আমি সকলোৱে সেই বন্ধুবিলাকক যেতিয়া এৰো তেতিয়া সকলোবোৰকে দুখ লাগে দিয়াচোন
হয় তুমি ঠিকে কৈছা দিয়াচোন বহুত বেয়া লাগে যেতিয়া আমি আমাৰ স্কুলখন এৰি পেলাই বেলেগ এখন আহ মহাবিদ্যালয়ত যাওঁ বা এনেদৰে বেলেগ ক'বাত যাওঁ আমি আচলতে বহু খিনি বেয়া লাগে বহু খিনি মানে দুখ লাগে কিন্তু যিমান হলে এইটো নিয়মে দিয়াচোন যাবই লাগিব পিছে দিয়া ৰাখিছো নহলে আজি?
হয় হয় দিয়া আজি ভাল লাগিল কথাখিনি পাতি পিছলৈ আমি কথা পাতি যাম।
হয় হয় ঠিক আছে দিয়া ৰাখিছো।
উম দিয়া।
অ।